মাতটো শুনিছা নাই অ শুনিছো শুনিছো মোৰ মাতটো শুনা পাইছা নে নাই? অ পাইছো পাইছো কি এ তোমাৰ এনেকুৱা গৰম পৰিছে তাকে সেই ফেনতলতে বহি আছোঁ অ।
তুমি কি কৰিছা?
মই তোমাৰ আছোৱেই অকমান মোৰ চাহ অকমান খাই অকমান বহিছো। বাকী ভালেই নহয়? অ ভালেই ভালেই তোমাৰ কেনেকুৱা? মোৰ ভালেই বাৰু আছোঁ দিয়া আৰু পিছৰ কিবা এটা, বাকী কলেজ চলেজ গৈ আছা? কলেজ গৈ আছোঁ অ কলেজমানে আমাৰ পৰীক্ষা চলি আছে এতিয়া। অ কেনেকুৱা হৈছে প পৰীক্ষা ভালেই হৈছে বাৰু দেই, তোমাৰ কেনেকুৱা হৈছে? মোৰ ভালে হৈছে মোৰ চলি আছ তোমাৰ আমাৰ হেৰিঅ চে-চেচনেল চলি আছে সেইখিনি ভালে হৈছে বাৰু বেয়া হোৱা নাই। অ অ বাকি বাকী খবৰ খাতি ভালনে তোমাৰ? বাকী প খবৰ খাতি ভালেই অ বাকী পঢ়া পঢ়া মানে একজামৰ প্ৰিপেৰেচন পঢ়া শুনা কেনে চলিছে? অ এই তোমাৰ প্ৰিপাৰেচনবোৰ ভালে চলিছে চলিছে বাৰু দেই। তোমাৰ কি হৈছে মানে কিছুমান কিতাপ নাই মানে। আৰু মোৰ মানে কি হৈছে মোবাইলত এ আই আছে যে। অ অ মই সেই এ আইতে মানে কিছুমান প্ৰশ্ন উত্তৰ তোমাৰ চাই গৈছো আৰু আহিছেও দেই কি প্ৰশ্ন উত্তৰ আহিছেও, অ অ অ অ অ অ, এতিয়া সেইটোৰ কাৰণে তোমাৰ কিমান সুবিধা হৈছে এতিয়া মই এয়া ইউজ কৰো ধা তোমাৰ হয়, হয়, মানে কি হয় তোমাৰ মোক কিছুমান কুৱেশনৰ অকমান ডিটেইলিং বিচাৰিব লাগে চাৰ্চখিনি কৰিব লাগে ন'। সেই কেতিয়াবা কি হয় টাইমখিনি নিমিলে মানে বা তোমাৰ কেতিয়াবা ডকুমেণ্টৰী চকুমেণ্টৰী টিয়ে হক ছেমিনাৰ এ হক, সেইখিনি বনাব হ'লে কেতিয়াবা টাইম নহয় ন'। অ', গতিকে মানে এয়াই মানে কি কম হেল্পটো লওঁ মানে সেইখিনি। আৰু মই ভাবো যে সে-সেইটো এয়াই বেয়া নহয়, হয় নাই বাৰু? অ', এ সেইটো ক্ষেত্ৰত আচলতে ভাল এতিয়া মই তোমাক কৈছো এ তোমাৰ কিতাপ নাই। এতিয়া মোৰ যেতিয়া এখন কিতাপ নাই তেতিয়া মই তোমাক এই আই সেধিছো বোলো মোৰ ক্লাছ ইলেভেনৰ অ', চিলেবাছ নি দিবলৈ কৈছো, উম। হম, তোমাৰ কিতাপখন আচলতে দিবলে কৈছো, হম, হম, যাৰ তোমাৰ পিডিএফ বনাই গোটেই কিতাপখন দি দিছে। উম, মই তাৰ পৰা সেই কিতাপখন পঢ়িব পাৰিছো এইয়াই পৰা, হয়, হয় এতিয়া অ', সেইখিনি পৰা এতিয়া কিমান খিনি তৌমাৰ হেৰি হৈছে? সুবিধা হৈছে, হয়, হয় এত এতিয়া তিয়া তুমি অ', এতিয়া চাবা হা আমি বা যিখিনি মানুহে এতিয়া আমি খুব কম আমাৰ ভাৰতৰ খুব কম সংখ্য্ক মানুহে এতিয়া ইয়াৰ ব্যয়ৱহাৰখিনি জানে, হয় ন' বাৰু? এতিয়া আমাতকেও এতিয়া যোনসকলে অলপ এডভান্স লেভেলত জানে, হয়, হয়। তে তেওঁলোকেটো এতিয়া তোমাৰ অ', আমাতকেটো বেছি তেওঁলোকৰ হেৰি হৈ আছে সুবিধ দিয়া হৈ আছে। এতিয়া তুমি কি ভাবা? এতিয়া সময়ৰ লগে লগে এয়াইৰ ব্যৱ হাৰৰ বিষয়ে আমাৰ মানুহখিনিৰ যোনটো ধাৰণা আছে বা যোনখিনি ন'লেজ আছে। সেইখিনি তুমি কি ভাবা যে আমি তাৰ ওপৰত গেইন কৰিব লাগে লাগে নে নালাগে? সেইখিনি
হয়, আচলতে কি হয়, মানে এ আইটো, এটা এ আইৰ পৰা মানুহে বহুত শিকিবলগীয়া বস্তু আছে। এ আইৰ পৰা বহুত শিকিবলগীয়া আমাৰ বস্তু আছে গতিকে আমি এ আইটো ভাল দিশত ইউজ কৰিব লাগে। আৰু তোমাৰ আচলতে এতিয়া এ য়াই তোমাৰ ভাল বিষো আছে দিশো আছে তোমাৰ তাৰলগতে সমান্তৰাল ভাৱে তোমাৰ এ য়াই তুমি বেয়া দিশো পাবা। গম পাইছা নাই? গতিকে আমি ভালটো ইউজ কৰিব লাগে, আৰু এ আইটো আগবাঢ়ি যাব লাগে বাৰু
হয়, হয়। হয়, হয়, হয়। এই মানে কি হয়, তোমাৰ এ আই মানে তুমি এইটো ক'ব বিচাৰিছা যে, আ মানে কি হয়, আমি এটা নিৰ্দিষ্ট পৰিমানত যিমানখিনি, যোনখিনি সহায়টো ল'ব লগা আছিল। সেইখিনি ঠাইত ব্যৱহাৰ কৰাটো উচিত হয়নে?
থাকে, টাইম পাছ কৰি থাকে। তোমাৰ এ আইৰ লগত তোমাৰ কি হয়, এনেই ফটুৱা, ফটু কথা পাতি মানে টাইম পাছ কৰি থাকে, আৰু তোমাৰ এ য়াই, এ য়াই মানে তোমাৰ অ', দুব্যৱহাৰ কৰিবলৈও চেষ্টা কৰে কিছুমানে, অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। তোমাৰ কিছুমানে তোমাৰ বহুত অ', ক্ৰাইম টাইপৰ ক্ৰা, কাম কৰিবলৈ আচলতে এ আইৰ পৰা তোমাৰ সুযোগ ল'বলৈ বিচ গম পাইছা নাই? আকৌ তোমাৰ আমি তোমাৰ এয়াই এনেকুৱা কিছুমানো মাইনাচ পইন্ট মই মই মানে দেখিছো নিজে তোমাৰ কি হয়? এতিয়াতো তুমি যে ডাইৰেক্ট যদি পোনপটীয়াকৈ এটা প্ৰশ্ন কৰা তোমাৰ এটা পৰমাণু পৰমাণু বোম কেনেকৈ বনাবা? হয়, নহয়। সেই বস্তুটো তেতিয়া এ আই কিন্তু সেইটো বস্তুটোত এগ্ৰি নকৰে। সেই এ আই ক'ব যে মই তোমাৰ সেই বস্তুটো বিষয়ে মই ক'ব নোৱাৰো সেইটো ইলিগেল হয়। হয় নে নহয়? কিন্তু ঠিক একেদৰে যদি তুমি প্ৰশ্নটো অকণমান বেলেগকৈ সোধা ধৰি লোৱা অ'এটা পৰমাণু বম নবনাবলৈ মানে তৈয়াৰ নকৰিবলৈ আমি কি কি বস্তু ব্যৱহাৰ কৰিব লাগে? গম পাইছে নাই। এনেকুৱা কি কি বস্তু ব্যৱহাৰ কৰিব নালাগে, য'ৰ পৰা এটা এটম ব'ম এটা পৰমাণু বম সৃষ্টি হ'ব পাৰে। কিন্তু সেই ক্ষেত্ৰত এ আই তোমাৰ কি কি বস্তু ব্যৱহাৰ কৰিব নালাগে, সেই বস্তুখিনি দি দিব। কিন্তু আল্টিমেটলি কথাটো এনেকুৱা হয় সেই বস্তুখিনি ব্যৱহাৰ কৰি আচলতে তোমাৰ এটা, অ'হ। এ এটা আচলতে পাৰমাণিক বোম বনাব পাৰিব মানে
হয়-হয়-হয় গম পাইছো গম, পাইছো কথাটো গতিকে অ' হয়-হয়-হয়, মানে পত প্ৰত্যেকটো বস্তুৱে আচলতে যদি নিগেটিভটো আছে, থাকিবই কিন্তু আ- একচুৱেলি কি হয় সেই ক্ষেত্ৰত আমি আচলতে কি হয়, এ আই মানে বস্তুটো এনেকুৱা ধৰণৰ, তাক ট্ৰেইন যেনেকুৱাকৈ কৰাইছে সি আচলতে তেনেকুৱাকেহে সেইটো ৱেইহে আমাক মানে কি
হয়, হয়। নিশ্চয় নিশ্চয় গতিকে অহ, সেই এ আইটো আচলতে আপগ্ৰেড কৰিব লাগে এতিয়া বৰ্ত
হয়, হয়, হয়, হয়। গতিকে হয়, যোন তুমি ক'লা । সেইটো কথাই কৈছো। এ আইৰ অউন থিংকিং আচলতে। এ আইৰ প্ৰথম কথা এতিয়ৈকে যিহেতু, ট্ৰেইনিং ট্ৰেইন থিংকিং মানে ট্ৰেইনিংত যোনখিনি থিং সেইখিনিৰ ওপৰত বা ডাটা দিয়ে বা ট্ৰেইনাৰ ট্ৰেইনিং দিয়ে, সেইখিনিৰ ওপৰত কৰে ন। এতিয়া, অ'ন থিংকিংটো আহা নাই প্ৰথম কথা, আমি দি দিব নোৱাৰো প্ৰথম কথা। আমি সেইটো হিচাপে, প্ৰথম কথা এতিয়া, এতিয়া তুমি আমি। ভাল বেয়া বিষয়ত আমি এতিয়া অলৰেডি পাতিছো। আৰুতো এয়া আৰুতো এতিয়া কি হৈছে গম পাওঁনে নাই কথাখিনি, প্ৰথম কথাটো আমাৰতো এতিয়া। আমাৰ প্ৰজন্মই এতিয়া যিমানখিনি জানো, এ আইৰ খুব কম সংখ্যক জানো আমি প্ৰায়। পইন পইন পাৰ্চেন্ত আমি পইন পাৰ্চেন্টেচতহে আমি এ আইৰ ব্যৱহাৰটো জানো কাৰণ প্ৰথম কথা আমি এ আইৰ প্রথম কথা আমি এতিয়ালৈকে প্ৰিমিয়াম ভাৰ্জনে হক বা ছুপাৰফাচ ভাৰ্জন আমি এতি়য়ালৈকে প্ৰথম কথা ব্যৱহাৰ কৰা নাই ইয়াত ধৰা বৰ্তমান মই মই ধৰা অকল যেনিবা স্ক্ৰিপ্ট ৰাইটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আছো তুমি যেনিবা অকল পঢ়া বৱহাৰ কৰি আছা চবেইটোতো চব ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা নাই কিছুমানে ভিডিঅ' বনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে সৱে চবে মানে ইউজটো জনা নাই সকলো ক্ষেত্ৰতে প্ৰথম কথা গম পাইছা নে নাই আৰু এতিয়াতোতো এআই ৰ প্ৰথম কথা আপগ্ৰেট হৈ হৈ বহুতকেইটা ভাৰ্জন পাই গলগে আৰু এতিয়া প্ৰথম কথা মাষ্টাৰ বাৰ্জন পাবলৈ আৰু বহুত কেইটা বাকী কি আছে? আৰু তেত -তেতিয়াতো তোমাৰ এটা- আৰু এটা ৰিপ'ৰ্টো এটা কি ক-কথা গম পোৱা গৈছে, গম পোৱানে নাই? এটা কথা, এটা ভয়ংকৰ তথ্য আহিছে যোনটো অকমান আমাৰ মানৱ সম-সমাজলৈ, অকমান এটা ধৰণৰ ভয়াৱহ অকণমান শংকাও তুলি আনিছে। যে কি হৈছে গম পাৱ নে নাই এ আই এ আই যে, এ আই যোনটো এতিয়া বৰ্তমানলৈকে ইমান কেতা স্তৰ- পাৰ কৰিলে সেই কিটা স্তৰ পাৰ কৰাৰ পিছত যদি চু চুপাৰ ইণ্টেলিজেঞ্চ ষ্টৰটো যদি কেনেবাকে পাৰ কৰিবলৈ হয়, তেনেহ'লে কিন্তু অকমান আমাৰ ডাটাখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰতে হওক বা আমাৰ মানুহ এই খিনি সময় ক্ষেত্ৰতে হওক বা এ আইৰ অন থিংকিংৰ খি ঠিংকিঙত কিন্তু সিহঁতে সেইটো ৱেত আহি যাব। আৰু সেইটো ৱেত আহি যোৱাৰ লগে-লগে সেইটো কি হৈ যাব আল্টিমেটলি হিউমেন ব্ৰেইনটো যদি, কেনেবাকে কিটিকেল এনালাইচখিনি ধৰিব পাৰে নহয় তেনেহ'লে তুমি ধ তুমি ধৰি লোৱা এ আই এ আই আধা আধি মানে কণ্ট্ৰল আমাৰ হাতৰ পৰা গুচি গৈছে।
হয় তোমাৰ সেইটো তুমি এটা গুৰুত্বপূৰ্ণ কথা কৈছা। তোমাৰ এতিয়া কি হৈছে তোমাৰ এ আই তোমাৰ আগত সেই তেনেকুৱা এটা ঘটনা ঘটি গৈছে আচলতে তোমাৰ এটা এ এটা তোমাৰ সম্পূৰ্ণৰূপে তোমাৰ এ আই ৰবট বনোৱা হৈছিলে যি মানে তোমাৰ মানুহৰ দৰেতো বেছিকৈ নহয় আচলতে খুব কমকে হলেও মানে আচলতে মানুহৰ নিচিনাকৈ চিন্তাধাৰা কৰিব পাৰে নিজে। তেনেকুৱা এটা ৰ'বট তোমাৰ প্ৰস্তুত কৰা হৈছিলে আৰু তাক আচলতে সেই ইন্টাৰভিউ দা-দ্বাৰা সোধা গৈছিলে যে তুমাৰ তুমি ভৱিষ্যতৰ কি কৰিব পাৰিবা কি কৰিবা তুমি কি কৰিব বিচৰা এতিয়া সেই ৰ'বতে কৈছিলে যে তোমাৰ আমি অ গোটেই পৃথিৱীখননক মই অকলে কণ্ট্ৰল কৰিব বিচাৰো এখন মানে এ আইৰ তোমাৰ এই ৰবটৰ এখন মানে সমাজ গঢ়িবলৈ গঢ়িব বিচাৰিছ তেনেকুৱা কথা মানে সেই সেইটো আচলতে এটা তোমাৰ ভয়ংকৰ কথা গম পাইছা নাই।
হয় হয় হয় এতিয়া এতিয়া এতিয়া চোৱা তুমি ৰবটিক ৰবতিকচৰ যোনটো ৱৰ্ল্ডৰ কথা কথা কলা এ সেই ৰবটিকচ ৰবটিকচ ৱৰ্ল্ড আৰু এ আই ৱৰ্ল্ড যদিও ডিফাৰেঞ্চ আছে মানে যদিও মানে দুটা ফিল্ড দুটা বেলেক কিন্তু সিহঁতৰ দুটাৰ মাজত কানেশ্যনটো আছে। গম পাইছ নাই, এ এ আই তোম এ আই তোমাক ফিজিকেল এ আইৰ যেনিবা ফিজিকেল ৰূপটো নাই বাট ৰ'বটিক্সৰটোতো ফিজিকেল ৰূপ আছে। এ আই এ আই এফালে তোমাৰ ডাটা ডাটাখিনি কালেক্ট কৰা পিছত টেইনিং হৈ আছে এইফালে ৰব ৰবটিকচ যোনখিনি আছে সিহতি ফিজিকেলি ট্ৰেইন আছে আৰু সিহতি দা দাটা মানে ইণ্ডিভিজুৱেলি ট্ৰেইন হৈ আছে যদি কেনেবাকৈ দুইটা কানেক্ট হ'বলৈ হয় যদি দুইটা কেনেবাকৈ কানেক্ট হ'বলৈ হয় এ আই চাৰ্ভাৰ যদি কেনেবাকে ধৰা ৰ'বটিক চাৰ্ভাৰ লগত কানেক্ট হব হয় তুমি কি ভাবা? ইণ্টেলিজেঞ্চৰ পাৱাৰত আহি গ আহি যোৱাৰ লগে লগে আমাৰ হাতৰ পৰা কণ্ট্ৰলটো যাবনে অভিয়াচলি যাব।
হয় হয় আৰে নি-নিশ্চয় যাব এতিয়া তোমাৰ চোৱা সেইটো আচলতে হয়টো তুমি চুপাৰ ইণ্টেলিজেন্টৰ কথা কৈছা হয় তাতকৈ তাতকৈ আচলতে বেছিও হৈ যাব পাৰে সেইটো আচলতে ক্ৰচো কৰি যাব পাৰে। তোমাৰ এ আই তোমাৰ সম্পূৰ্ণৰূপে তোমাৰ মান মানৱীয় চিন্তাধাৰা আচলতে অ চিন্তা কৰিব পাৰিবও পাৰে মানে। তোমাৰ আৰু যেতিয়াই এটা এ আই আচলতে আমাৰ হিউমেনৰ নিচিনাকৈ চিন্তা ধাৰণা কৰিবলৈ লব তেতিয়া আচলতে আমাৰ সমাজত তোমাৰ অ ক্ষতি হব মানে বহুত ক্ষতি হব, মানে আমাৰ সমাজৰ অপকাৰ হব। গোটে পৃথিৱীখনে অপকাৰ হব কাৰণ যেতিয়া এ আই তোমাৰ চিন্তা ধাৰা কৰিব পৰা হব মানুহৰ নিচিনাকৈ এতিয়া এআই গম পাব যে আমি-আমি এআই কণ্ট্ৰল কৰি আছোঁ মানে অ' উদাহৰণস্বৰূপে মানে এতিয়া এআই এনেকে এনেকে ভাবিব আমি মানুহৰ গোলাম। যিটো এআই কেতিয়াও বি মানে সেইটো মানে হৈ থাকিবলৈ নিবিচাৰিব মোৰ মতে এআই আমাক অ' পিছলে তোমাক এআই আমাক গোলাম বনাবলৈ চেষ্টা কৰিব মানে বুজি পাইছা নাই কথাটো। গতিকে সেইটো এটা বহুত চিন্তনীয় কথা আচলতে।
গতিকে অ' হয় সেইখিনিয়ে অ' আৰু এটা ঘ আৰু এটা মই শেষত ঘোষণা এটা কৰি সামৰি দিব বিচা বিচাৰিছোঁ এই কিয় হৈছিলে গম পোৱা নাই এটা এ এআই চাৰ্ভাৰ এটা এবাৰ এটা কি হ'ল বেন মানে বেন কৰাৰ সিদ্ধান্ত ল'লে কোম্পা কোম্পানীটোৱে ত কি হৈ গ'ল এআই-এআই চাৰভাৰ অলৰেডি গম পালে যে কোনে কোন ইঞ্জিন কোন এআই-কোন এআই চুপাৰ্ মানে হেয়া বেন কৰিব কোনজন ব্যক্তিয়ে কৰিব চ কি কৰিছে গম পোৱা নাই যোনটো ডাটা-ডাটা ডাটা চাৰ্ভাৰ আছে সি মানে সেই চাৰ্ভাৰটোৱে সি কি কৰিলে নিজৰ এটা কপি অলৰেডি আন এটা চাৰ্ভাৰত নিজে-নিজে কি কৰিলে মানে ট্ৰেন্সফাৰ কৰি দিলে যোনটো অস অসম্ভৱ কথাটো-অসম্ভৱ কথাটো কৰিলে প্ৰথম কথা, হয়-হয়। পাৰ্মিশনো নাই অ' হয় তাৰপিছত কি কৰিলে গম পাইছে নাই এআই কি কৰিলে যোন-যোন যোনজনে কৰিব বুলি জানিলে যোনজনে পেন কৰিব বুলি গম পালে তেখেতৰ গোটে ডাটাখিনি কালেক্ট কৰি তেখেৰ বি তেখেতৰ এগেইনষ্টত প্ৰুফ বনাই তেখেতক ব্লেকমেইল কৰিছে মানে প্ৰাইভেচী বেংক ব্লেকমেইল কৰি তেখেতক মানে কি কৰিছে তাৰ পৰা আঁতৰি-আঁতৰি থাকিবলৈ ভাবুকি দিছে। গতিকে সেই ক্ষেত্ৰত আমি চাবলৈ গ'লে ভাবুকিও হয় এফালৰ পৰা অ' আমাৰ কাৰণে আশীৰ্বাদো হয় কিন্তু মোৰ-মোৰ অনুসৰি আমি এআই সিমানখিনি পাৱাৰ দিব নালাগে যাৰ ফলস্বৰূপে আমাৰ পৰা আমাৰ কন্ট্ৰল খিনি গচি গুচি যায়, হয় নে? হয়-হয় তাকেহে আজি তোমাৰ ইমানখিনি গ'ল অ' প্ৰথম পঢ়া কথাখিনিৰ পৰা আকৌ ইমানখিনি পাতিলোঁগে মোৰ মতে আমি একো বেয়া কথা পতা নাই সম্পূৰ্ণ গঠনাত্মক কথাখিনিত ঘটনাত্মক কথাখিনি পাতিছোঁ আশা কৰিছোঁ আকৌ লগ পাম।
আকৌ লগ পাম নিশ্চয় নিশ্চয় আকৌ এনেকুৱা এ-এ-এনেকে ফোন চোন কৰি থাকিবা।
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয়। হয় ধন্যবাদ ধন্যবাদ হয় ৰাখিছোঁ।